হেল্ল'!
হেল্ল' অ
কোৱা
কি কৰিছা?
নাই আছো এনে তুমি?
এ আছো বহি পেলাই বৰ খাই আছো বোলো কি কৰো
অ', হ কিয়
জাবলৈও জাগা নাই কৰিবলৈও একো নাই।
অ', অ, ' অঁ, কবাত এনে ওলাই যাব পাৰা। এ আজিকালি ইমান কেফে খুলিছে কেফে বোৰতে যাব পাৰা।
অঁ ন বহুত কেফে সুধিছে বাপে বাপ আজিকালি কেফে মানে একদম ওলাই গ'লেই কেফে এখন দেখো নতুন নতুন।
অঁ, এইটো হয় বাৰু।
মাজে মাজে ভাবা নে মই ভাবো ইমান মানে যদি মইও এখন খুলিব পাৰু কেপে।
অ খুলিব পাৰো খুলিব পাৰো বুলি মই কেতিয়াবা ভাবো যে এখন কেফে খুলিলে আৰু জীৱনটোত কিনো লাগে আৰু তাৰ পৰাই গোটেই জমাপুঞ্জি খিনি হ'ব আৰু
তাকে কিন্তু বহুত কষ্ট বোলে শুনিছো কেফেত আৰু বহোত মানে কমপ্লেইন নো শুনিছো গুৱাহীত বহুত গেখনৰ এনেকুৱা জেগা আছে যত মানে কমপ্লেইন শুনিছো মই। মানে চাৰ্ভিচ চাৰভিচ ভাল নহয়, বা খানা ভাল নহয়।
এতিয়া কষ্টটোতো হবই কষ্টতো নোহোৱা নকওঁ কষ্ট চবতে হয়। পইচা যোৰ পৰা লাগিব তাতে কষ্টতো তুমি কৰিবই লাগিব। এতিয়া কমপ্লেইনৰ ক্ষেত্ৰত মানে অঁ কিছুমান জেগাত কিছুমান কেফে এনেকুৱা আছে যত মানে এনে কৰি দিয়ে কৰি দি যোনখিনি মানুহ তাতে কাম কৰা থাকে কৰ্মচাৰী খিনি সেইখিনি ভাল নহয় মানে আৰু খানাও মানে এনে নামত দিয়ে আৰু পইচাটো উঠাব সেই নহ'লে বেয়া হয়।
নামত মানে এতিয়া কিু কিছুামানে ধৰা ভাল কোক তো নানে বা এমপ্লয় খিনি ভাল নানে
অ', ভাল নানে।
সেনেকুৱা টাইপ আৰু কথাটো মানে এতিয়া যদি খানাটো ভাল হয়তো মানুহখিনি এনেও আহিব আৰু এমপ্লয়মেন্টৰ বিহেভিয়াৰটো ভাল হলে ভাল আৰু।
অ সেইটোয়ে কিন্তু সেয়া নহয় আৰু
গ্ৰাহকৰ প্ৰতি যদি অলপমান
আৰু গ্ৰাহকৰ প্ৰতি, এই এমপ্লয় বস্তুো একচুৱেলি আচলতে অকল কেফেতে নহয় এইটো মল চলতো মানে সেয়া হয় যে অলপ মানুহবোৰে ভালকে নহয় মানে এমপ্লয় খিনিয়ে।
মানে নহয় এতিয়া চোৱা এতিয়া আমাৰ ইয়াতে বহুত মানুহে চাকৰি বিচাৰি আছে ন আৰু বহুতৰ শিক্ষাতটো ইমান নাথাকে তাৰ হা মানে কিছুমানে হায় ছেকেণ্ডাৰী পাছ হয় মাত্ৰ ত সিহঁতে ইমান বস্তুটো নাজানে সিহঁতক ট্ৰেইনিং দিব লাগে।
অ সেইটোয়ে ট্ৰেইনিং দিয়টো দৰকাৰ কিন্তু ইহতে, ট্ৰেইনিং নিদিয়ে নিদি পিনে ডাইৰেক্ট বহাই দিয়ে বহাই দিলে সিহঁতৰ মানে আমাৰ প্ৰতি সেই ব্যৱহাৰটো বেয়া হৈ যায়।
নহ এটা যদি ট্ৰেইনিং কৰি দিব পাৰে এতিয়া বহুত ভাল তাৰ মানে। ত ক্ষেত্ৰত, এতিয়া মানে চব বস্তু আহ মানে বহুত যাগ দেখিছো বাৰু এতিয়া কি কম কেফে হওক মল হওক মানে চাকৰিটো লৈ লয় বাৰু। ইংলিছ কব জানিলে হল বী কি আৰু একো বিহেভিয়াৰ - চিহেভয়াৰ একো নাছাই কিছমান এনেকুৱা মানু আছে যোনে ইংলি ক'ব নাজানে। হিন্দী ক'ব নাজানে অথনি বিহভিয়াৰে ভাল মে মই এতিয়া এনেকুৱা মলত মানুহ দেখি ছু যোন মানে ল'ৰা কথা ক'ব নাজানে কথা ক'ব নাজানে কাৰণে মানে একদম ডেফ এন ডাম বুলি কয় নেকি সেইবিলাকক
আহ।
ত' সেই মানুহে ক'ব নোৱাৰে সেনেকুৱা মানুহো মানে কাম কৰি থৈছে ত সেই কিছুমান মলত ভাল তাৰ মানে
অ কিছুমানত ভাল আছে কিন্তু স সেয়া আৰু যিখিনিত বেয়া আছে সেইখিনিত যদি অলপ মনোযোগ দিয়ে মানুহবোৰে যে আমি এইখিনি ভাল গ়ই কলো বা কিবা
মইতো তোমাৰ এয়াও দেখিছো কি ক অ
তোমাৰ মাতটো শুনা নাই।
ম দি
তোমাৰ মাতটো শুনা নাই?
হেল্ল'
তোমাৰ হাল্লা হৈ আছে অলপ
তোমাৰ মইতো তোমাৰ ইয়াতে
তোমাৰ মাতটো শুনা নাই, ষ্টিল শুনা নাই।
তেতিয়া শুনিছা? হেল্ল' মানে দেফেন দাম কেফেও দেখিছোঁ মই মানে
সেইখন আছিলে মই গৈছিলোঁ চাগে সেইখনত।
মানে সেইখন গুৱাহাটীতে ক'ৰবাত আছে। এতিয়া আছে নে নাই নাজানোঁ দেই ম তাতে মানে ডেফেনড মানুহ বিলাকক মানে হেই কৰে।
অ' তাতে অ' সেইটো সেইটো এটা বহুত ভাল বস্তু হয় আচলতে সেনেকুৱা কিবা ইউনিক বস্তু এটা হ'ব লাগে কিন্তু চবে আৰু এইটো নকৰে ন চবকে লাগে কি ক'তনো আৰু লিখি লিখি কব মেনীউখনত সেই বস্তুতটো আৰু
নাই, এনেকুৱা ইউনিক কনচেপ্ট আনিলে ভাল আৰু
অ সেইটোতো ভালে হয় কিন্তু নাই সেনেকুৱা আনিব কেনেকে এতিয়া আমাৰ মানুহ খিনিও সেনেকুৱা হ'ব লাগিব ন যে বুজক সেই বস্তু টো ভাল হয়।
মানে সেয়ে আৰু আমাৰ মানুহখিনি মানে এতিয়া যোনখিনি জানে সেইখিনি ভাল পায় আৰু এতিয়া নাজানা খিনি আৰু মানে ফটো চটো উঠিব কিবা কৰিবহে যায়।
আজিকালি বাৰু কিয় বেছিভাগ ফটো চটো উঠিবয়ে যায় ক'ব গ'লে।
মানে এষ্ঠেটিক হ'ব লাগিব তেতিয়াহে ভাল হ'ব তাৰমানেনো।
তোমাৰ মাতটো ভাঙি ভাঙি গৈছে।
এষ্ঠেটিক হ'ব লাগিব সেইটোকে সেনেকে ভাল মানে মানুহে ভাবে হেল্ল', এতিয়া শুনিছা?
নাই তোমাৰ মাতটো ভাঙি গৈ আছে।
হেল্ল'।
অ এতিয়া কোৱা।
শুনিছা?
অ, কোৱা?
মানে ন কেফে বিলাকক সেনেকে ডিজাইন কৰে যাতে মানুহ বিলাকক মানে সেয়া কৰিব পাৰে খানা যিয়ে হওক তাৰ মানে দেখাত ভাল হ'লে মানে মানুহ এনেও আহিব।
সেনেকুৱা হ'লে মানে সেই কেফে কেইখন দুদিন চলিব তিনদিন চলিব তাৰ পিছত নচলিব ন।
নাই কম্পিটিচন হৈ যাব ন' তেতিয়া সেইটোতো হয় বাৰু কম্পিটিচন আহি যাব তেতিয়া।
সেনেকুৱা-সেনেকুৱা কৰাতকেতো এই কেফেখন নোখোলাই ভাল তুমি জোগা এটাহে বন্ধ কৰি থৈছা তোমাৰ জোগাত কোনোবা বেলেগ ভাল আহি অ, ভালকে খানাও ভাল দিব পাৰে চব ভাল। কৰিব পাৰে।
মানে এয়া কৰিব পাৰে যে কি কওঁ নহয় কিছুমানে ফুড ষ্টল দিব পাৰে আৰু।
অ, তাকেতো।
ফুড ষ্টল, মানে যদি সেয়া নোখোলে যদি ফুড ষ্টল এটা দি দিলেও হৈ যায়।
যিয়ে হয় আৰু আজ আজিকালি আৰু মানে এইটো আৰু এটা ট্ৰেণ্ড আৰু খোলাৰ খুলি দিয়ে যে।
হেল্ল'। তোমাৰ মাত আহি আছে।
কেনেকুৱা?
বেকগ্ৰাউণ্ড মিউজিক আহি আছে।
অ, কোৱা-কোৱা।
হেল্ল',
হেল্ল',
অ কোৱা কি কৈ আছিলা?
নাই বোলো তাকে চাওঁ কেফেতে যাওঁ নে ক'ত যাওঁ আৰু বেয়া কৰিছেতো আজিকালি বহুত কি কম এই যে গেম পাৰ্লাৰ টাইপ
অ' খেলিব পাৰে যে।
অ'।
অ' সেনেকুৱা খুলিছে কিন্তু সেইবোৰ বেছি খোলা নাই সেইবোৰ এখন দুখন খুলিছে তাতকে আৰু তাতে পইচাটো বেছি হৈ যায় ন ত' সেইটো কাৰণে প্ৰায় মানুহ নাযায়ে।
নহয় কিন্তু ভাল ভাল বস্তুও আছে তাতে। খেলি মজা লাগে। পইচা দিলেও মানে তোমাৰ এইটো ভাল আৰু উৰ্বতথিট টাইপ আৰু।
অ' সেনেকুৱা আছে। পিছে খেলিটো ভাল লাগিবই নিশ্চয় ভাল লাগিব। কিন্তু সেয়া আৰু পইচাটো বেছি হৈ যায়। বহুত প্ৰায় -প্ৰায় মানুহ বা প্ৰায় ষ্টুডেন্ট খিনিয়ে যাব নাপায় বহুত কম মানুহে যায়।
উ'ম তেওঁলোকে হাজাৰ টকা লয় নে পোন্ধৰশ টকা লয় বোলে।
অ' সিমান মান লয় ত সিমান মান এটা এটা ষ্টুডেন্টে দিয়াতোতো। সম্ভৱ নহয় ন।
উ'ম।
সেইটো কথা।
নাই, কিছুমান এনেকুৱা আছে য'ত তোমাৰ পি এছ ফাইভ, চি এছ ফাইভ দিয়ে। তোমাৰ ৰ্থীৰী হাৰ্টৰেট নে ফ'ৰ হাৰ্টৰেট লৈ আৱাৰ দি তাৰমানে, সেইবিলাক ভাল।
সেইবোৰ ভাল হয় কিন্তু এটা বস্তুটো তোমাৰ তিনিশ চাৰিশতো দিয়া অলপ মানে।
মইতো ত'ত চব খেলিব পাৰা ন।
অ' তেনেকুৱা হ'লে বেলেগ
মানে গেম তুমি যি মন যায় তাকে খেলিব পাৰা।
কিন্তু তাতে আকৌ সেই কাৰ্ড এখন বনাব লাগে নে কি সিখনত আৰু বেলেগ। তিনিশ টকা দিয়া।
সেইটো- সেইটো হয় বাৰু।
নাই সেই এইটোৱে কথা ন সেইবোৰ হ'লে দিগদাৰ হয় ন।
কিছুমানে- কিছুমানে
হেল্ল'।
নাই, নাই, নাই। হেল্ল'।
মই শুনা নাই তোমাৰ মাতটো।
এতিয়া, শুনিছা?
অ', কোৱা।
অ' নহয় মানে সেই আৰু কিছু মানে এতিয়া ভাল কনচেপ্ট লৈছে বোলো। এই গেমৰ এয়া লৈ পেলাই। গেম কনচেপ্ট যোনটো হয় সেইটো। আনিছে মানে এতিয়া বহুত এনেকুৱা আনিছে যেনেকে কিবা জুপিয়াব লাগে নে কিবা এটা এনেকুৱা আনিছে বাচ্ছা বিলাকৰ বাচ্ছা বিলাকৰ কাৰণটো হয় হয় প্লা এড
অ সেইবোৰ ভাল যোন বস্তু আনি আছে আৰু দুই তিনি বছৰ পিছত সেইখিনি আৰু বা বাঢ়িব সেইটো এটা কথা হয়। কিন্তু সেয়া আৰু দামটো অলপ বেছি হৈ যায়।
দামটো ৰিজনেবল দিলে ভাল হয়, বাত নহয়, সেইবিলাক বনোৱাটো কচলী ন' বহুত?
সেইটো, হয়। কিন্তু কথাটো এনেকুৱা হয়, ন' চ' মানুহে পোৱাতো দৰকাৰী হয়, এতিয়া অকল এই ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে বোলে খেলিব যায় আছে সেইটো বেলেগ কথা ন'? চবেই পাওঁক যাতে বা ল'ৰা ছোৱালীতো চবৰে স্কুলত থাকা, কলেজত থাকাখিনি চবেইটো
কিমান মান দিব লা থাউজেণ্ড টু ফিফটিন হানড্রেদে হয়, কিমান দিব লাগে?
অলপ কমিলে, থাউজেন নহয় যদি আৰু ফাইভ হানড্ৰেট হয়, অকল।
ফাইভ হাণ্ডেড তাকেটো কৈছো ন', থিহানড্ৰেড টু হানড্ৰেড এটা আছে
চ' পাঁচশ টকা সেইটোতো এটাও ক'লা ন' পাঁচশ টকা তিনিশ টকা যদি এখন কাৰ্ডত সোমাই পিনে গোটেই সিহঁতৰ দছটা মান খেল খেলিব পাৰে। নহয় এতিয়া কিছুমান জাগাত আছে যত খেল খেলাৰ কাৰণে কাৰ্ড খনত পইচা ভৰালো ভৰাই যোনটো বক্সত দিব লাগে য'ত কাৰ্ডখন দিব লাগে তাতে বোলে এশ ত্ৰিশ টকা এটা খেলাতে হয়। ত তেনেকে হলেতোতো সেয়া হৈ যায় ন' পইচাটো জল্দি খতম হৈ যাব, যদি সেই খেলাটোত এশ ত্ৰিশ টকা নহয় মাত্ৰ ত্ৰিশ টকা হ'ল হয় তেতিয়া বেলেগ কথা, মই বুজিছো বস্তুটো বহুত কম হয় কিন্তু অ, যিমান যাই আছে সিমান আহিলে হয় অ ন ' ভাবিব গলে।
উম, সেইটো কনচেপটো চাই কিবা এটা কাৰণত চাগে এইটো এইয়া কৰে কাৰণ সেই জাগাটোৰ টেক্সও দিব লাগিব ন'।
অ, সেইটো হয়।
ৰেন্ দিব লাগে, টেক্স দিব লাগে, ইলেক্ট্
টেক্স দিব আহে সেইবোৰতোত থাকিবই সেইবোৰ নাথাকা বুলি মই নকওঁ কিন্তু মই কথাটো কৈছো ন আমি এতিয়া যি যি জানো যিমান বস্তু তোৰ দামতটো কম হয় সিমান মানুহ বেছি আহে ন এতিয়া এইখিনি দিওঁতে বাৰু ঠিক আছে পোন্ধৰশ দুই হোজাৰ দিম। পিনে বাৰু মানুহ আহি আছে খেলি আছে কিন্তু খেলাৰ যাৰ মন মনৰ ইচ্ছা থাকিব সিহঁতে, খেলিবই যিমান যি নহওক। কিয়। কিন্তু যদি কম কৰি দিয়ে কম কৰিলেো বেছি মানুহ আহিব ন সেইটো কৈছো মই।
উম উম সেইটো হয় বাৰু
সেইটোৰ কাৰণে কৈছিলো যিয়ে হয় আৰু দিয়া দিয়া পিছত পাতিম দিয়া।
উম উম,